হেল্ল'।
অ বন্ধু কি খবৰ?
অ আছোঁ ৰ'বা আৱাজটো শুনি আছা ন?
অহ পুৰা ভালকে
অঁ ঠিকে আছে দিয়া অঁ অঁ শুনি আছোঁ বাকী খবৰ পাতি কেনেকুৱা
খবৰ খাতি ভালে ৰবা এই তলতে গোটেই একদম গাড়ী ৰখি পেলাই হৰণ মাৰি আছে গোটেই
অ আজিকালি গাড়ী বিলাকো বহুত হৈ গৈছে ন
অ এটা ঘৰত যদি চাৰিটা মানুহ চাৰিখনে গাড়ী লাগিব তাহাঁতক
উম আজিকালি এজন মানুহে এখন গাড়ীয়ে লৈ কিনে ওলাই গুচি যায়
অঁ এজন মানুহে এখন তহঁত আৰু এজনে আৰু এখন মুঠতে এটা ঘৰত যদি চাৰিটা মানুহ চাৰিখন গাড়ী লৈ ওলাই যায় আৰু
তাকো একদম ডাঙৰ ডাঙৰ গাড়ী ল'ব
তাকে ৰাস্তাবিলাক অকণমানি গাড়ীয়ে মষ্ট দুখন সোমাই দিব দুইফালেদি জামটো লাগিব
এছ টি ভি চি এ টি ভি সোমাই দিয়ে সৰু ৰাস্তাটো
অঁ আৰু আজিকালি মানুহবিলাকো মানে একো মানে নিজা কাণ্ড জ্ঞান নাই আৰু জানে ৰাস্তাটোত জাম লাগি আছে তথাপি গৈ পেলাই গাড়ীখন ৰখাই দিবা আৰু
অ আৰু একো নাভাবে হৰণ মাৰি আছে আগত কিবা হৈছে দেখি কেনেও হৰণ মাৰিয়ে থাকিব হৰণ মাৰিয়ে থাকিব
অ ভিয়ত ফচিলে সেইটোয় এটা প্ৰব্লেম
উম মূৰ চুৰ বিষাই যায় এনেকে
অঁ পুৰা যু-ৰোড সেইফালে যোনখন ভিৰ লাগে
উম ব্ৰিজখন হোৱাৰ পিছত ভাবিছিলো যাম নালাগিব চাগে
এতিয়াও লাগে
এতিয়াও সেয়ে যাম লাগে
সেইফালে ৰাতি হলে অহা যোৱা কৰিবলৈ ভাল ৰাতি অলপমান দেৰিকে ধৰা এঘাৰটা বাৰটা এনেকুৱা কামানত ৰাস্তাটো ফ্ৰী থাকে তাৰ আগত যদি আহি গ'লা
আজিকালি বাছ বিলাকৰ কাৰণেও জামটো অলপ বেছি হৈ গৈছে ন
অ আজিকালি গ্ৰীণ বাছৰ উৎপাত দেখিছা নে নাই
উম যেনেকে তেনেকে জোনপিনে সোমাই দিব
অঁ স্কুটি চিস্কুটি মহতিয়াই লৈ যায় এতিয়ালৈকেতো মই পেপাৰত প্ৰথামতে দুখন স্কুটিৰ মানুহক মাৰিলে
অ বহুত কেইটা কেছ শুনিছো এনকে এক্সিডেণ্ট কৰিছে
এইটো গভৰ্মেন্টৰ তৰফৰ পৰা আহে ন এইটো গ্ৰীণ বাছটো
গভৰ্ণমেণ্টৰ ফালৰ পৰা ড্ৰাইভাৰবিলাক চাই চিতি ল'ব লাগে
অ সেইকাৰণে সিহঁতৰ গাত ইমান তেল একদম
উ সিহঁতৰ গ্ৰীণ বাছ চলোৱা এনেকে এক্সপিৰিয়েন্ঞ্চ বা প্ৰেক্টিচো নাই চাগে
অঁ তহাঁতৰ এক্জামতছে কিবা গোলমাল কৰেছেগে
উম
উ
বাকী এনেই তুমি গাড়ী ল'ম বুলি ভাবিছা নেকি
এই বৰ্তমানটো মই মানে নাই মানে কি ভাবিছো কিন্তু দেউতাই এতিয়া গাড়ী ল'ব নিদিয়ে আৰু
আহ
এনে চলাব জানা নে নাই তুমি গাড়ী
মই গাড়ীতো নাজানো বাইক জানো আৰু
অ মই
গাড়ীতো শিকা নাই মানে এতিয়ালৈ
অ', মই স্কুটি বাইক গাড়ী তিনিটাই চলাব জানো
উম, ভালে কৰিছা দেখোন
গাড়ীখন শিকা মোৰ, কিমান পাঁচ মাহ মান হ'ল
ক'ৰবাত ক'ত শিকিলা ঘৰতেনে, ক'ৰবাত ইনষ্টিটিউশনত যায়
নাই লগৰ এটাই শিকাইছিলে, তাৰ দেউতাকৰ গাড়ীখন মানে, তাৰ দেউতাকৰ মানে ট্ৰেভেল এজেঞ্চি এটা আছে
অ',
সেইকাৰণে তাহতৰ গাড়ী এভেইলেবল আৰু, এখন পুৰণা গাড়ী এখন আছে আছিলে তাহাঁতৰ বহুত পুৰণা
অ',
এইখন মানে কিবা, এক্সিডেণ্ট চেক্সিডেণ্ট হ'লেও আৰু ইমান এটা প্ৰব্লেম নাথাকে আৰু বুলি ক'লে মোক
সেইখন গাড়ী দিয়ে দুটাই ৰাতিপুৱা ওলাই যাওঁ খানাপাৰা ফিল্ডত তাৰ লগতে শিকি শিকি পেলাই, লাহে লাহে এতিয়া আৰু শিকিয়ে গ'লো আৰু
উ, ইমান এটা টান নহয় ন
নহ ইমান এটা টান নহয়, খালি তুমি নিজৰ ওপৰত অলপমান ভৰসা ৰাখিব লাগিব আৰু আৰু যিকোনো কাম প্ৰথমতে কৰিব গলে তুমি নোৱাৰিবা, এন অলপমান টাইম দিবই লাগিব ত' তুমি যদি নিজে ভাবি লোৱা যে, সেইটো মোৰ দ্বাৰা নহ'বই বুলি তেতিয়া প্ৰব্লেম আছে
উম,
মই প্ৰথমতেতো অ', প্ৰথমতে খালী জেগাত শিকিব লাগে, কাৰণ প্ৰথমতে কণ্ট্ৰলটো নাপায় ন গাড়ী
উম, গম নাপায় কোনপিনে কি খিনি মান ঘূৰালে কি হব
অ', আৰু প্ৰথমতে তে প্ৰথমতে যেতিয়া মই চলাব গৈছিলো, মই ভাবিছিলো, আৰু মইতো ক্লাছ ব্ৰেক এক্সেল এটাৰ ক'ত থাকে, আৰু গেয়োৰ কেনেকৈ চেঞ্জ কৰে এইখিনো গমেই পাওঁ বাকী আৰু কিনো কৰিব লাগে আৰু, ক্লাছ দ হেৰি দবাব লাগে দবাই গাৰ চেঞ্জ কৰিব লাগে, ক কৰিব লাগে গাড়ী আগবাঢ়ি যাব অ', এতিয়া গাড়ীত বহি পেলাই মই ইঞ্জিন ষ্টাৰ্ট দিলোঁ, তাৰ পিছত গাড়ীখন আগবাঢ়ি গ'ল, প্ৰথম গেয়াৰত অকল হেৰি দহ মানলৈকে যাব পাৰি, তাৰপিছত হ'লেও ছেকেণ্ড ইিয়েৰটো দিবলৈ যাওঁতে মইতো তেকে ব্ৰেক ডবাই দিলোঁ ক্লাছৰ জেগাত
উ এইটো হয় প্ৰব্লেম ময়ও দেখিছো, মই কিছুমান মানে ভিডিঅ' চাই চাইছিলো
অ',
তাতে, এনেকে দেখাইছে আৰু ভৰিখন অলপমান ইফালফ সফাল হৈ কেনে ব্ৰেকত দাপ খাই যায়
সেইটোৱে মানে, সেইকাৰণে মানে মানুহে মানে খালী জেগাত চলাব লাগে, প্ৰথমতে যাতে সেই ক্লাছ ব্ৰেক, এক্সলেট এইবোৰ যাতে আৰামছে হাতত আহি যায় আৰু
উম, আৰু ব্ৰেকত ভৰি টো দিবলৈ মানা কৰি থয়, আগতে তাৰমানে কেতিয়াবা হঠাতে দি দিয়া যায়
এতিয়া, তুমি যদি ৰাস্তা এখনত যদি অলপ ধৰা পোন্ধৰ বিশ এনেকুৱা মানৰ স্পীডতে গৈ আছে গৈ, গৈ, পেলাই যদি তুমি গেয়াৰ চেঞ্জ কৰিব লগা হৈ গ'ল, আৰু তোমাৰ ভৰি গৈ বলে ব্ৰেকত পৰি গ'ল, পিছফালৰ মানুহ যতো গম নাপায় তুমি নতুনকৈ চলাই আছা
অ',
পিছফালৰ মানুহটোতো আম চাই আহি থাকে মাৰি দিব গাড়ীত
অ',
থাকে নে
এক্সিডেণ্টেই হৈ যাব আৰু সেনেকে।
অ' যেতিয়ালৈকে এইবোৰ গোটেইখিনি। হাতত আহি নাযায়, তেতিয়ালৈকে আৰু তুমি গাড়ীখন ৰ'দত ওলাই লৈ নোযোৱাই ভাল হ'ব।
নিজৰ লগতে বেলেগ মানুহ এজনৰো বিপদত পেলোৱা টাইপ হৈছে।
অ' আৰু গাড়ীখনত অকল যদি তুমি থাকা বাৰু ঠিকে আছে। কিন্তু যদি মা দেউতা চবে আছে আৰু যদি। তুমি হাইৱেত চলাই গৈ আছা, হাইৱেতটো গাড়ীৰ স্পীডত চলে মুঠতে। ভালকে চলাব নজানালৈকে আৰু গাড়ীখন লৈ বাহিৰত ওলাই যাব নালাগে আৰু। আৰু
গাড়ী বিলাকৰ ফলতে আজিকালি পলিউচনো বহুত হয় ন।
অ' আজিকালি পলিউঅচন বহুত বেছি আৰু আজিকালি অলপমান ক'ৰবাত গাড়ীখন লাগি গ'লে মানুহে। চিধা মাৰিবৰ কাৰণেহে নামি আহে আৰু
কথা পাতি লও বা সেইবিলাক নাই গোটেই ডাইৰেক্ট মাৰা পিতাতে আহি যায়।
মাৰৰ পিতা তই মোৰ গাড়ীত কিয় লগাবি ত। কোনে অধিকাৰ দিলে মোৰ গাড়ীত লগা বলে। অ' এনে তুমি গাড়ী চাড়ী শিকিম বুলি ভাবিছা নেকি?
অ' শিকিম পিছলৈ।
ঠিকে আছে।
এনেই ৰাতিপুৱা হ'লে যেতিয়া গুৱাহাটীত ওলাই যোৱা যায়।
অ'
তেতিয়া এটা গ'ম পোৱা যায়। পলিউঅচনটো নাই যেন আকাশত বতাত তোতে গ'ম পোৱা যায়।
উম।
আৰু যেতিয়া নটা দছটামান বাজি যায় তেতিয়া আৰু হৈছে আৰু গৰম পলিউঅচন একদম বাঢ়ি যায়।
আহ তেতিয়া গৰম পলিউঅচন একদম বাঢ়ি যায় পোৰা। আৰু নটামান বজাত তুমি যদি ৰাতিপুৱা উঠি পেলাই যদি বতৰটো চোৱা আৰু দুপৰীয়া হোৱালৈকে যদি বতৰ ৰটো চোৱা মানে বেলেগ আৰু গোটেইকেইটা গোন্ধতে গ'ম পাবা তুমি।
উম। আজিকালিতো একদম সঘনে চেঞ্জ হোৱা হৈছে এতিয়াই বৰষুণ এতিয়া ৰ'দ ৰাতি বৰষুণ দিলে পুৱাই একদম বেয়াকে ৰ'দ দিব।
অ' বৰষুণটো দি দিলে ভালো হয়। অলপমান পলিউঅচনটো কমি যায়।
এইকেইদিন অলপ বৰষুণ দি আছে ন।
হা
এই কেইদিন অলপ বৰষুণটো দি আছে।
অ' এইকেইদিন অলপ বৰষুণটো দি আছে ভালে আছে।
তোমালোকৰ পিনও দিছে ন।
আমাৰ এইপিনেও দিছে বৰষুণটো। কিন্তু বৰষুণ দিলে কি হ'ব এই পানী হৈ গ'লে এই ট্ৰেফিক হৈ যায়।
অ' তাকে আজিকালি দিলেও হেৰি হৈছে নিদিলেও এনেকুৱা বেয়া।
দিলেও প্ৰব্লেম, নিদিলেও প্ৰব্লেম। প্ৰব্লেমেই, প্ৰব্লেম।
এনেই তোমাৰ কি গাড়ী ভাল লাগে।
এনেই মোৰ ছুইফ্ট ডিজায়াৰখন বহুত ভাল লাগে পুৰণা মডেলটো যোনটো। এইখন মানে কি। সেইখন তুমি যদি ৰাস্তা মানে মেইন ৰোডতো যদি চলোৱা। তুমি অকল ক্লাছ এৰি দিলে লাহে লাহে গৈয়ে থাকে আৰু তুমি এক্সলেট কৰিবই নালাগে এক নম্বৰ গেয়াৰত দিয়া আৰু ক্লাছ টো এৰি গৈ থাকা।
হয় নেকি? মোৰ গাড়ীৰ বিষয়ে মানে ইমান এটা নলেজো নাই।
অ'।
একো নাই গাড়ী শিকিলে তুমি গ'মেই পাবা লাহে লাহে, আৰু চুইফ্ট নতুনখন যে যোনখন ওলাইছে যে
অ' এইখন দেখিবলৈ ভাল লাগে, মই দেখিছো।
দেখিবলৈ ভাল লাগে, তাৰ পিক আপ বহুত। তাৰ পিক আপ অলপমান দিলে বহুত পিক আপ তাৰ একদম আৰু ব্ৰেক একদম তাগৰা ব্ৰেক।
লুকচটো ভাল কৰিছে আগৰ বাৰতকে।
অ' আগৰবাৰতকে লুকচটো ভাল কৰিছে। আৰু গাড়ীখনৰ ইঞ্জিনটো বহুত ভাল কৰিছে, পিক আপ বহুত সোনকালে লৈ লয়। ব্ৰেকিং চিষ্টেমটো বহুত ভাল হৈ গৈছে।
উম। মোৰ লগৰ এজনে কৈ আছিল, ল'ব বুলি কৈ আছিল।
অ' ল'ব দিয়ক ভাল গাড়ী, মাইলেজো ভাল দিয়ে।
মাইলেজ কিমান মান আহে?
কিমানমান আহে মই সেইটো একজেক্টলি গ'ম নাপাওঁ কিন্তু ভাল কিন্তু ভালে মাইলেজ দিয়ে। আৰু খালি সেইখন গাড়ী কি মানে চেফটিৰ কাৰণে চুইফটকেইখন ভাল বহুত। এক্সিডেন্ট হ'লেও ছেফ ৰাখে মানে ভিতৰৰ মানুহটোক।
আমাৰ মামা এটাৰো আছে মানে চুইট এখন।
অ' আমাৰ আমাৰ যোনখন চুইফট ডিজায়াৰখন আছে এইখন এক্সিডেণ্ট হৈছে বহুতবাৰ কিন্তু ভিতৰৰ মানুহবেইটাক একো হোৱা নাই আজিলৈকে।
চেফটিটো ভাল।
বাহিৰৰ মানে আ পৰ্জাবিলাক বহুত ভাল আৰু মানে টাইট আছে।
চেফটিটোৱে মেটাৰ কৰে দিয়াচোন।
ছেফটিটো মেটাৰ কৰে।
আৰু যদি গাড়ীখনৰ যদি এক্সিডেণ্ট হ'লে যদি গোটেই ভিতৰৰ মানুহটোলৈকে যদি কিবা ইফেক্ট থৈ যায় তেতিয়াহ'লে হেনেকুৱা গাড়ী নোলোৱাই ভাল।
মই শুনিছোঁ টাটাৰকেইখনো ভাল বোলে চছেফটি।
অ' টাটাৰকেইখনতো চেফটিতটো ভালে, তাহাঁতিতো একদম পুৰা চেক কৰাই আনে একদম, কিন্তু চুইফ্ট ডিজায়াৰ যোনখন পুৰণাখন সেইখনৰ কথা কিন্তু বেলেগে হয়। সেইখন তুমি চবতে দেখিবা, তুমি এইটো পাহাৰীয়া এলেকাতটো দেখিবা, নৰ্মেল জেগাত দেখিবা, চবতো দেখা পাবা।
আজিকালি এইখন বহুত দেখিবলৈ পোৱা হৈছে চুইফ্টখন।
অ' আজিকালি সেইখন বহুত আৰু মাৰুতি এচি এইট হানড্ৰেডখন যে সেইখনতো তুমি একে পাহাৰীয়া জেগাত বেছিকেহে দেখা পাবা।
এই মেঘালয় চাইডতো বহুত আছে।
অ' মেঘালয় চাইডৰ, হিল চাইদত বহুত বেছি, একদম পুৰপুৰকে উঠি যায় একদম। য'ত বেলেগ গাড়ী উঠিবৰ কাৰণে বহুত পিক আপ লাগে, সি একেবাৰে ৰং বৰং বৰংকৈ উঠি যায়।
আৰু ৰাস্তাবিলাকো সৰু ন' তাতে সেইটো কাৰণে।
অ' গাড়ীখনো সৰু। পটককৈ পিক আপ লৈ ল'বলৈ মানে, কাটি যাবলৈ কাৰণে ভাল হয় পটককে।
এ, সেইখনে বেছি ইউজ কৰে আৰু এইবিলাক পাহৰীয়া জেগাত, মেঘালয়তো দেখিছিলো। যোৱাতে।
তুমি মেঘালয় গৈছা নেকি? অ' তুমি মেঘালয় গৈছা নেকি?
হয়, গৈছিলোঁ লগৰকেইটাৰ লগত।
অ,
বাইক লৈ।
ঠিকে আছে, দিয়া।
উম, ঠিক আছে দিয়া, তেতিয়াহ'লে ৰাখিছো।
অ, অ,